আহ কোৱা।
কি কৰি আছা।
অ মই ঘৰ যে গৈ আছো।
অ', কামৰ পৰা।
উম, তুমি?
মই আম, খাই আছো।
অ', ইয়াতে জানা মহৰম হৈ আছে পুৰা ফাৰ্ষ টাইম চালো।
অ' ফাৰ্ষষ্ট, টাইম চালা নেকি?
অ', মই কেতিয়াবা চোৱা নাই আমাৰ ইয়াতে হোৱা নাই যে?
অ', মইতো সৰুৰ পৰাই চাইছো।
তোমালোকৰ উম, ৰাস্তাৰ মাজত না ঘৰ ৰাস্তাৰ এফালে। তোৰ ঘৰ ন' আমাৰতো এনেকা নহয় ন' অ, তোৰ ওলাব লাগে। ক' ন ম আছে ন। উম' মেইন ৰোড এইটুু কাৰণে আমাৰতো মেইন ৰোড নহয় ন?
উম।
কাৰণে আমি নাচাওঁ মই সৰুৰ পৰাই চোৱা নাই এইবাৰ ফছো চাইছোঁ ইমান ভিৰ
আহ।
বহুত ভিৰ
ভিৰ মানে মাৰপিত কৰি আছো ন সিহঁতে।
অ এইটো চোৱা নাই কিন্তু বহুত ভিৰ
অ'
মাৰপিট কৰি আছে কি না এইটো চোৱা না নাই কিন্তু ভিৰ আছে বহুত।
হাঁ এইটোৱেতো কৰি আছোঁ। অ', এইটো এইটো এইটোয়ে কৰি আছোঁ মই।
অ',
মই আজি না এটো ড্ৰেছ কিনিছো।
বিদেশ।
এইটপ কিনিছো শৰ্ট টপ ইমান ধুনীয়া। পিন্ধিম মই আজি। আজি ঘৰ ঘৰ গৈ পিন্ধিম। মজা, আছে এতিয়া ঘৰ গৈ কিনি পিন্ধিম সেইটো বহুত মজা।
পিন্ধিবা এতিয়া ঘৰত গৈ।
উম, চাম পিন্ধি কিনি, যদি নহয় তেনেহলে আকৌ ঘূৰাব লাগিব ন।
অ', কৰ পৰা কিনিছা?
এই আমাৰ ইয়াতে অ', বজাৰৰ পৰা।
অ', এই বজাৰত যে মেইন বজাৰৰ পৰা আনিছা নেকি তুমি?
নাই, এয়া হ'ল। আৰু যটো আছে নহয় তোমাৰ? পাৰ্কিংটো।
উম,
কিমাৰ ওচৰৰ পৰা কিনিছো।
অ', পাৰ্কৰ ইফালে যে ফুটপাথ বোৰ উঠাই দিছে তো।
অ', আজি পুৰা উঠাই দিছে।
আজি নহয় কেতিয়াই উঠাইছে।
এইবিলাক কত কত বহে তেনেহ'লে?
নবহে নেকি।
অ',
পিছত বহিব চাগে দিচি আহিকে উঠাই দিছেতো চব।
অ', সেইটো নেকি?
উম, আজি জানা মোৰ লগত দুটা কাণ্ড হৈছে।
হা?
মূল লগত দুটা কাণ্ড হৈছে আজি, একেই ছেম কাণ্ড দু বাৰ হৈছে। আৰ তুমি যে কল কৰিছিলাঁ ন' ৰাতিপুৱা। তাৰ পাছত আইতা কৈছে কি মোক চাহ বনাই দে আৰু ৰুটি আছে যদি ৰুটি দে মইতো চাহ বনাবও গৈছো আইতা আইতাই দুধ দিছিলে
উম,
চাহ বনাব মোৰ আমাৰ আত ফ্ৰিজত আছে না চাহ বনাব গৈছো গাখীৰ ঢালিছো গাখীৰটো দিলো চ চাপাতা চাপাতা চব দিলো অ, এৰাচি চৰাচি দিটো মজা কৰি চাহ বনাইছো। দেখো কি কি চাহটো পুৰা ফাটি ফাটি কেনে শেষ
অন্তা অ', গাখীৰ চাহ মানে লিকুইড আছিলে নেকি দুধটো?
দুধটো লিকুইট আছিলে।
অ', সেইটোৰ কাৰণে চাগে ফাটিছে বেছি কিবা
গৰম দিছে আমাৰ আকৌ ফ্ৰিজত থাকে লাইন যাই থাকে আহি থাকে
অ', সেইটোৰ কাৰণে ফাটিছে।
আৰু এতিয়া কি হয় মা মা মানে পৰহি পৰখিনি কালি জানো গৰুৰ দুদ আনি থৈছিলে। গাখীৰ গৰুৰ গাখ আনি দিছে তাপি আজি মই এইটো গৰম কৰিব গৈছো মানে এতিয়াতো ই খাব ন কি বুলি কয়? আম দি দুধ দি খাব। মই গৰম কৰিব গৈছো।
তিল আম দুধ এইবিলাক খাই
অ, মই গৰম কৰিব গৈছো নেকি এইটোও ফাটি গৈছে।
অ, সেই গৰমৰ কাৰণে আজি বাৰ বাৰ লাইন গৈ আছে। উম, আহি আছে সেইটো কাৰণে বহুতে এতিয়া তো মই খোজকাঢ়ি আছো ত মোৰ গৰমে এনেকা লাগি আছে কেতিয়া ঘৰ পাম।
অঁ,
আৰু আজি এটা তমটমো নাই ন,
নাই।
হ, ম পুৰা ৰাস্তা খালী।
উম, আজি মহৰম যে আজি মিহ মিয়াহঁতৰে মহ মহৰম। মিয়া হতেতো টনটন চলাই বেছি কোনে আছে?
সেই ৰাস্তাৰ মানুহ
অ, এই তুমি কি তাৰ তাকো কল কৰা নেকি? এ, দীপিকা নামৰ ছোৱালীটো নে কি নাম?
অ, তাকৰিছিলো এতিয়া তাই বিজি আছে নেকেই নাই তাই তাৰ লগত ম এতিয়া কথা নহয়।
মোক মেছেজ কৰিছিলে।
কি কয়?
কয়, চনিয়াই নাম্বাৰ দিছে তোমাৰ।
অ', এই অহ।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
হেল্ল'।
হম।
তোমাৰ কথা কোৱা নাই, বেলেগ ছোৱালী হ'ব।
অহ।
অহ।
অহ। কোৱা? মোৰ নাম এইটো মোৰ অ।
কথাটো তাই কৈছে, হ'ব যাম বুলি এনেকা কৰি কৈছে। মই যে মোৰ বাৰ্থডে আহি আছে ন।
অ', অ তোমাৰো বাৰ্থডে আছে অ। তোমাৰোতো বাৰ্থডে আহি আছে অহ।
অ', বাৰ্থডে আহি আছে মোৰ, পইচা লাগে। প কলেজ এই কলেজৰ নিগিতাৰ ব যে ইমান পইচা লাগে অ, কচম মানে বেগ লাগি তিনি হাজাৰ টকা দিব লাগিব আৰু যদি বেগ লাগা নাই মানে তাত পেট বথ ন। তাই দিব পৰা নাই আহি গৈছে, মই এডমিচন দিনাই যেতিয়া এডমিচন হৈছে, জুন দিনত। সেইদিনে তাৰ একজাম আছিলে আৰু সেইদিনে তাৰ পেট বথ উঠি গৈছে। তাৰপিছত একজাম দিব ওলাই আহিলে, আহি পৰিছে সেইটোৱেই, সেইটোৱেই মানে এটা বেগ লাগিছে নেকি? এতিয়া নটিফিকেশ্যন দিয়া নাই, নটিচ দিয়া নাই ইয়াৰ পৰা। কলেজৰ পৰা আৰু যদি বেগ লাগি থাকে, তেলে এটা চাবজেকত তিনি হাজাৰ টকা দিব লাগিব। আৰু এডমিশন ফিজ সাত হাজাৰ টকা দিব লাগিব, সাত হাজাৰ কিমান টকা।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
ত' ইমান পইচা কৰ পৰা পাব তাই, ঘৰৰ পৰাটো ইমান নিদিয়ে না।
উম।
ট'টেল টেন থাউজেণ্ড দহ হাজাৰ, কম ধামালি।
হাজাৰ কি ধেমালিৰ কথা নেকি?
দহ হাজাৰ কেনেকা কৰি দিব।
নাজানো।
হাজাৰ যদি মোৰো বেগ লাগে, মই কেনেকা কৰি পইচা দিম।
মোৰ এটা ফ্ৰেণ্ডৰ বেগ লাগিছিলে, পিছত যেনেকা তেনেকা বেলেগৰ পৰা কালেক্ট কৰি পিছত দিছে পিছত আকৌ একজাম দিছে।
কি কি মানে?
এবাৰেই বেগ লাগিছিল।
কিমান পইচা দিছে?
তেতিয়াতো ছয় মান দিছিলে, এতিয়া বাঢ়িছে আগতে ফিফ ছেমিষ্টাৰ আছিলে ন এতিয়া টো নতুনকে ছিক্স ছেমিষ্টাৰ ওলালে নহ।
এতিয়াতো আ আঠটা ছেমিষ্টাৰ।
অ
দুটা আৰু বাঢ়িলেই
অ সেইটো কাৰণে অ দুটা আৰু বাঢ়িলে নেকি
অ অ দুত আৰু বাৰে আগে তিনি বছৰ আছিলে ৰ এতিয়া চাৰি বছৰ হৈ গল এইবোৰ এনেই মানে মাথা নষ্ট কৰা বিয় এনে কে পঢ়ি কোনো লাভ নাই লচ হ বলত আমাৰ পৰা ইমান ডাকটোৰ নিচিনা পইচা লৈ ছয়মাহ পৰ পিছ দহ হাজাৰ টকা ক'ৰ পৰা দিম
উম এতুএই বেগ লাগিলে হল খব ন
অ এতিয়া এ এটা আৰু কাম আছে নে যে মানুহে ফুৰি থাকে ট্ৰাইভেল কৰি থাকে পিত তাৰ পৰা য পইচা কামাই কামাব পাৰে তেনেকা কাম পালে ভাল আছে ছিল ন
অ অ মই যেতিয়া কৰি মই তে ভাবি আছো
মই কি কৰিম মই এইটো ভাবি আছো এতিয়া ঘৰৰ পৰা পইচা চাবলৈও কেনেকা লাগে এতিয়াতো আৰু বেছি লাগে
উম কব ইমান ইমান ডাঙৰ এতিয়া মা দেউতাৰ পৰা পইচা
নহয় এইটো এইটো নকব এইটো কতো কম ন যে কিয় কামত য যাবলৈ নিদিয়ক কিয় এনেকে কৰি ক'ম কিন্তু এ এনেককা নহয় এতিয়া যে আমাৰা লোকৰ এটা সৰু সৰু জিছ লাগে ন বহুত জিনছ লাগে এটা চ
উ হব
তুমি ঘৰ পাই গ'লা নে
নাই পোৱা এতিয়া আধা ৰাস্তা চ পালো হে
তুমি পুৰা তোমাৰ দোকানৰ পৰা পুৰা হাতী হাতী
খুজকাঢালি অ খুচকাঢালি ন কেতিয়াবা তমটমত যাওঁ কাৰণ কাৰণ মোৰ ৱেইট লচ কৰিব লাগিছিল
তুমি আৰু কিমান ৱেট লিষ্ট কৰিব হতটো
নাই মানে এইটোৰ কাৰণ নহয় এ প্ৰব্লেম আছে যে
কি অ এই শুনা নাতিতি মানে পুৰা সেইটো তোমাৰ দ দোকানৰ পৰা প তোমাৰ ঘৰত লগত খোজকাঢ়ি খোজকাঢ়ি যোৱা
মই টমটমতে আছো মানে তেতিয়া মানে দেৰি হৈ য হৈ যায় ন আৰু যোৱাৰ টাইমতো ইমান দেৰি নহয় যেতিয়া মানে তেতিয়া ঘৰত গলেই হ'ল খালি মোৰ ত মানে নটা দসটা নাবাজিলেই হ'ল মোৰতো জলদিয়ে ছুট হৈ যায় ন সেইটো কাৰণ খোজকাঢ়িয়ে যও
উ তোমাৰ মাৰ ছুটি হয় নাই তোমাৰ মা কি হাতী যায় নাই টমটমত যায়
মোৰ মাৰ তমটম যাই আৰু দে মোৰ মাৰ গাড়ী আছে ন মানে তাৰ মোৰ মাৰ উ থৈ আহিবৰ কাৰণে মানুহ আছে
উ
মাৰ দেৰি হৈ য মানে দোকানৰ পৰা মোৰো মোৰো আছে কিন্তু মই নাহো
অ
মানে ছোৱালী মানুহ চেফটি দিয়ে
অ দিয় মানে মোৰ মাৰ কাৰণে বেলেগ ছোৱালীৰ কাৰণে নহয় কাৰণ তেহতেতো জলদিয় ছুটি হৈ যায় ন যেনেকা মোৰ জলদি ছুটি হৈ যায় আৰু বাদ বাক ছোৱালী কেইটাৰ বহুত জলদি ছুটি হৈ যায় অ মোৰ মাতো নটা চাৰে নটা দচটা বাজে ন সেইটোৰ কাৰণে মাৰ কাৰণে দিছে
অ তাৰ ঘৰত কোনে ৰান্ধে ৰাতি
মই
তুমি ৰন্ধা?
উম
আজি কি ৰান্ধিছিলা
আজি এয়া পানিলা আছে নহয় পানীলাও নহয় আমি বা খোলাই যে আৰু এটা আছে নহয় চালত লাগে যে বেংগলী চাল কোমোৰা বুলি কয়
অ মিঠালাও
অ মিঠা ল ম অ অ ৰঙলাও মিঠা লাও নহয়
ৰংগালা ক'লঐতো
অ আমাৰ বেংগলীৰত চাল কুমাৰ বুলি কয়
অ জানো মময়তো বেংগুলী হও ন
অ এইটোৱে এ এইটো এইটো মানে বঠি কৰিছো মানে ভাজি কৰিছো আৰু খালোঁ হল দালি কৰিছো শ্ৰদ্ধা
অ
নিকল
অ মই খাই মইও খাইছো ভাত চোৱাবিন ৰান্ধিছিলে তাৰ পিছত ভাজি ৰান্ধিছিলে